এয়া মই ঘৰৰ ওচৰতে আছো তুমি কত?
ময়ো ঘৰতে আছো। ভালে আছা?
আছো দিয়া ভালে আছো তুমি ভালনে?
আছো আৰু মানুহটোক দেখা নাই বহুত
অ নাই এইফালে যোৱাই নাই বহুত মানে তোমালোক ফালে যাবলৈ সময় নিমিলা হৈছে এই খেতি বাতিৰ লগতে অকমান লাগি থকা হৈছে যে। সেইটো কাৰণে তোমাকো বহুত দিন হল কোন দেখা নাই-
অ মোৰো এই তোমাৰ কাম থাকে ন
অ কিবা কিবা কৰি আছা নে কি?
কৰা মানে তোমাৰ এই কলেজৰ পৰা মানে কাম কৰিব দিছে বুইছা।
অহ।
সেইটোৱে মানে কৰিবলগীয়া হৈ আছে আৰু এশ বিশ ঘন্টাকে
অ ইণ্টাৰ্ণশ্বিপ কৰি আছা নেকি?
অ ইণ্টাৰ্নশ্বিপ ইণ্টাৰ্নশ্বিপ
অ অ সেই ঠিকেই আছে দিয়া ময়ো সেইটো কাৰণে অকমান লাগি আছো এইকেইদিন
অ বহুত কষ্ট হৈছে অ যি গৰম
বা নকবা আৰু দেই সঁচাকে বহুত বহুত গৰম মাৰিছে ত এইবাৰ বহুত গৰম হৈছে ন
বহুত বহুত এইবাৰ তোমাৰ এই বৰষুণটো দি আছে বৰষুণটো দিয়াৰ পিছত ত মানে নকবা আৰু যি গৰম দিছে। ঘামি চামি তোমাৰ মানে উম পাঁচ মিনিটৰ কাৰণে
আহ পাঁচ মিনিটৰ কাৰণে এনেকুৱা বৰষুণ দিব তাৰ পিছত যি চাত ৰ'দ দিয়ে। তোমোকে গোটেই দিনটো পিঠি পৰপৰাই থাকে।
অ অ ঘামো তাৰপিছত গৈ পেলাই ঘাম কেইটা শুকাই আৰু চালা গোটেই গাটো আঠা আঠা হৈ থাকে আৰু গোন্ধাই। দিনত যে দিনত দিনত যে তোমাৰ চাৰি পাঁচ বাৰ মান গাই ধুব লাগে জানা।
হয় হয় বাৰু এইটো গম পাইছোঁ। আৰু তোমালোকৰ সেইফালে বহুত। উম আমাৰ এইফালে মানে কি হয় আমাৰ আমাৰ এইফালে মানে কি হয় তোমাৰ ধৰা গ- গৰমতটো মানে হয় হ'লেও মানে তোমাৰ ধৰা গছৰ তলত পৰি থাকি- কিলে এনেকে মানে ইমান এটা অনুভৱ নহয়।
উম হম হম হম
আৰু টাউনৰ বহুত গৰম তাতে গাড়ী চাড়ী কাৰণে ন
গাড়ী চাড়ীৰ কাৰণে তাৰপিছত গৈ পেলাই এ চি গছ গছনি নাই।
উম
উম আৰু মানে তোমাৰ মানে বায়ু প্ৰদূষণো বহুত হৈ আছে ন
বা যিহে এতিয়া তোমাৰ এই গৰমতে মানে তোমাৰ কি কি হৈছে এতিয়া গছ গছনি কমি গৈছে বিশেষ
হম হম হম
আৰু মানুহ সেয়াহে লেতেৰা কৰি পেকেট চেকেট চব মানে এতিয়া পেলাই কৰি এইবিলাক গোটেই প্ৰদূষণ কৰি পেলাইছে আৰু গাড়ী চাড়ী কিবা কিবি
উম হম আৰু মানে আজিকালি মানে প্ৰত্যেকটো ঘৰত গাড়ী থাকিব চাবা আগৰ নিচিনা নাই ন যি গাড়ী ঘোৰা হৈছে বাপৰে সেয়াতো এ চি চলাই পেলাই থাকে। এ চিৰ গৰম হাৱা কেইটা বা বাহিৰত মাৰে। কষ্টটো আৰু আমাৰ হয় আৰু বুজিছানে নাই।
সেইটোতো হয় বাৰু এতিয়া তোমালোকৰ আৰু ধৰা চোন এটা গোটেই দিনটো তোমালোকৰ এইফালে ঘৰত গোটেই ৰ'দেই পৰি- থাকে পূ্বৰ পৰা পশ্চিমলে মানে তোমালোকৰ গোটেই দিনটো হওক ৰ'দ পৰেই।
ৰ'দ পৰে।
সেইটোৱেই এতিয়া গছ গছনি বুলিবলে তেনেকে টাউনত নাথাকেই দিয়াচোন।
এ গছ গছনি গছ গছনি এই তুলসী পাত সেয়াই ঘৰে ঘৰে এটাই গছ আৰু তুলসী পাত থাকে সেইটোৱে মানে গছৰ নামত মানে আৰু মানে মানুহে মানে ৰাখিছে আৰু
হয় দিয়া সেইটোৱেতো এই কিছুমান ঘৰত থাক- কে ধৰা ভাল ভাল ধৰা মানে ধৰা অকমান মানে গাঁৱলীয়া পৰিৱেশ। যোনবিলাক এতিয়া তোমালোকৰটো মেইন টাউনতে ন। মেইন টাউনতে মানে এতিয়া ৰাস্তা কিনা জুই কেইজোপা গছ আছে তাৰ বাহিৰে ঘৰত মানে এনেকে গছ নাথাকেই আমাৰ ইফালে এতিয়া টেনচন নাই সেইটোৱেই
উম জাগা লাগে বহুত কাটি কাটি দিয়ে গছ কিন্তু ধৰা যাৰ মানে ধৰা অলপ মানে ভাল আৰু মেণ্টেলিটি মানে হেতি মানে ৰাখে মানে এই ঠাণ্ডা পাবলৈ ব
অ অ সেইটো সেইটো সেইটো হয় বাৰু মই তেনেকুৱা বহু মানুহ পাইছো আৰু টাউনটো মানে গছ চছ ৰখাৰ কিন্তু প্ৰায় ভাগ মানুহে মানে এনেকে গছ চছ নাৰাখেই
অ এই সিহঁতক মানে কি কওঁ আৰু জেগা টেগা মানে লাগে হেত
সেইটোয়ে টাউনীয়া টাউনত আৰু জেগা বিলাকৰ বহুত মানে বহুত মানে ভেলু আছে আৰু সেইটো আমাৰ এই চাইডটো বহুত উম
ভালেই বহুত গছ গছৰ ওপৰত গছ ন সেইকাৰণে মানে গৰমটো মানে মানে আমাৰ ইয়াত মানে কি হয় কোৱাচোন এই ৰ'দডালৰ কাৰণে মানে গৰমটো বেছি গৰমটো আছেই বাৰু। কিন্তু ৰ'দটোৰ কাৰণে অলপ মানে বেছি মানে বেয়া হৈ যায় কিন্তু তাত মানে গছৰ চাহত থাকিলে মানে বতাহ চতাহ দি থাকে না। সেইটো কাৰণে মানে গৰমটো অলপ কম লাগে তোমালোকৰ তাত
হয় হয়
উম
তোমালোকৰ মানে তাতে ৱালটো গোটেই ৰ'দ পৰি থাকে যে পিছত বহুত গৰম হয় আৰু ৰাতি গুপপীয়া গৰমটো আছেই ফেনচ চলি থাকিলে গোটেই গা তেল তেলিয়া হৈ যায় হয় নে
গছ গছনি নাই সেইটো কাৰণে হাৱা চাৱাও নাই
উম
ত মানে আৰে তুমি বিশ্বাস কৰা ফেনো যদি চলি থাকে না তেতিয়াও মানুহটো মই ঘামি থাকোঁ বে
অ সেইটো হয় বাৰু এয়া তাতে আৰু চোৱাচোন তুমি এতিয়া গছ গছনি নাই এতিয়া হাৱা চোন সেইটো গৰম হাৱাই মাৰে
অ অ অ
গাত লাগিলে মানে গম পাই যায় যে টাউনলৈ আহিছো বুলি
উম উম হয় হয়
সেইটোৱেই এতিয়া
তাৰপিছত গৈ পেলাই তোমাৰ এই এইটো যে এনেকুৱা গৰম দিনত যে এ তোমাৰ পুখুৰী চুখুৰীৰ ওচৰত এ এ এনেকুৱা গৰম পৰিলে বোলো পুখুৰী চুখুৰৰ ওচৰত গৈ পেলাই পুৰা মানে গা পা ধুই পেলাই কি মজা লাগিব ন
সেইটোতো ভাল লাগে বাৰু আৰু শুনা মানে আজিকালি গা ধোৱা মানে কি চোৱা আমাৰ এইফালে পুখুৰী আছে নদীও আছে কিন্তু মানে পুখুৰীত গা ধুবলৈ আজিকালি বিপদ চাপি গৈছে কিয় জানা
অ অ
মানে পুখুৰীত ধৰা তুমি আজিকালি মানে বহুত লেতেৰা হয় বিলাকৰ কাৰে লেতেৰা চাফা কৰিব কাৰণে মেডিচিন মাৰে তাৰপিছত চুণ চুণ ন দিয়ে এইবিলাকৰ কাৰণে মানে আজিকালি পুখুৰী বিলাক বিষাক্ত নিচিনা হৈ গৈছে চাবাচোন তুমি এনও আজিকালি পুখুৰী পানী কিমান লেতেৰা কেনেকুৱা হৈ
গোন্ধাই বেয়া গোন্ধায় বহুত উম তাৰপিছত গৈ পেলাই তোমাৰ এই এই মানে তোমাৰ মানে গৈ থকা পানীত।
উম উম উম কাৰণ হয় হয় হয় এইটো। পুখুৰী পানীতটো মানে যেতিয়া জমা হৈ থাকে যে এটা জেগাতে ইমান এটা মানে নিজে নামিবলৈও কিবা আফচোচ লাগে কিয়। ভাল চাবাচোন। কিছুমান পুখুৰী ভাল লাগে কিন্তু যোনবিলাক মানে চাফা থাকে বা সেইবিলাক অ অ এইবিলাকত ভাল লাগে কিন্তু এনেই এইবিলাক লেতেৰা যিবিলাক একদম চেলাই বান্ধি যায় গোটেই সেইবিলাক পুখুৰীত ইমান এটা ভাল নালাগে। অ অ আৰু সেইবিলাকত বহুত বেমাৰো হয় দিয়াচোনো। খজুলি বেমাৰ যি টি চব হয় মানে খৰ খজুৱতি হয় এইবিলাকত নামিলে।
অ অ অলপ আগত কাক লগ পালো কোৱাচোন। সুমন আৰু ৰাকেশক
হয় নেকি?
আহ
কত লগ পালা
এ তোমাৰ এইটো কি জানো কয় আমাৰ যে মন যাই আছে যে
অ অ
মনজাৰ তলত
অ ঠিকে আছে কিবা হেৰি নেকি কি কয় এতিয়া কিবা কামৰ কাৰণে কৈছিলে চাগে সিহঁত।
কামৰ কাৰণে যোৱা নাই মই সুধিছো কামৰ কাৰণে আহিছে নেকি বুলি নাই বোলে।
নাই এইটো এনেই গৈছে ময়ো পাইছিলো সিহঁতক কামৰ কাৰণে গৈছে বাৰু।
কাম কাৰণে কৰিছে বুলি ক অ হেটিওে হেণ্টিও গৈ আছে যি গৰম বোলে ইয়াত বোলে আমাৰ তাতে ঠিক আছে বোলে।
উম হয় দিয়া সেইটোতো হয়ে বাৰু তুমি নিজেও গম পাইছা।
উম
এইটো এইটো মানে আমাৰ গাঁৱলীয়া লৰাবিলাক ভালে গ'ললে এতিয়া ময় যোৱাকালি যাওঁতে তোমাৰ কৈছো হয়নে যি গৰম মাৰে বাপৰে তোমালোকৰ তো এটা তাত থাকি থাকিটো অভ্যাস হৈ গৈছেগৈ।
এ অভ্যাস নাই হৌ একদম হোৱা নাই
থাকি থাকিও মানে সেইটো হৈই গৈছেগৈ যে তুমি সেইটো গৰমত হলেও হলেও শৈৰ্য কৰিব পাৰা
হজ্য কৰিব পাৰো মানে মনত শৈৰ্য কৰিব পাৰো মানেমনত থাকে যে মানে এ এনেকুৱাতো গৰমেই দিয়ে এনেকে। দিয়ে ইয়াতছে মানে ইয়াতছে বেয়াহে হয় ইয়াতকে আৰু ভাল নহয় মানে সেয়া মানে মাইণ্ডত মানে সোমাই গৈছে মানে
উম
উম
আমাৰ ইয়াৰ পৰা একে গৈ থাকিলে মই টাউনৰ ব সোমাই সোমাই গৈ থাকিলে মোৰ পুৰা গৰমতটো মানে আঘাত লাগিল লাগি। মই অনুভৱ কৰি কৰি গৈ থাকো এ নাই জেগা পাই গৈছোহি।
জেগা পাই গৈছা গৰমৰ জেগা
সেইযাই এই বৰষুণৰ নাথাকিলে হয় এই গছ গছনিয় বৰষুণে নহলে এইবাৰ আমাৰ ইয়াতে যি খেতি দিগদাৰ হৈছে।
উম উম
এতিয়া বৰষুণ আহিলেহে এতিয়া খেতি কৰিবা।
সেইটোয়ে নহ যি গৰম দিছে যি ৰ'দ
উ সেইটোতো যিকণ বৰষুণ দিয়ে তাৰ পিছত যিটো ৰ'দ দিয়ে। কৃষ্ণ পথাৰ পানী বাহৰে তলৰ চব। আছে
উম সেইটোৱেতটো পাঁচ মিনিট পাঁচ। পাঁচ ছেকেণ্ডৰ কাৰণে বৰষুণো দিয়ে বাকী দিনৰ দিনটো তোমাৰ ৰ'দেই দি থাকেতো হ'বই ন
সেইটোৱেইটো পথাৰত এতিয়া গঠীয়া চঠীয়া সিঁচিছে। এতিয়া ভূই ৰুবৰ কাৰণে পানীয়েই নাই।
পানী নাই
এ এতিয়া চব অৱস্থা বেয়া হৈ গৈছে আৰু ট্ৰেক্টৰে হাল বাইছেহে পাইছে একো কামেই দিয়া নাই।
এতিয়া তোমাৰ খেতিয়কে এতিয়া কলৰ পৰা পানী ওলালেহে হ'ব। এই গেলা গৰম
এইটোইটো এতিয়া যি দেখিছো আৰু ভৱিষ এতিয়া আমাৰ এইফালে দেখোন এতিয়া বৰিঙেদি পানী দিহে খেতি কৰিব লাগিব আৰু।
উম।
নহ'লে এতিয়া কোনো তেনেকে অন্য
নহ'লেনো তুমি এই বৰষুণত মানে আশা কৰি থাকিলে মানে খেতি পূৰা মানে নষ্ট হৈ যাব।
সেইটোৱেইটো সেইটো হয় বাৰু, এতিয়া খেতি মানে তোমাৰ কৰিবৰ কাৰণে বৰ খুন্দিয়া নাই খেতি হোৱাৰ পিছত সেইটো আগবাঢ়িবলেতো কেতিয়া বৰষুণ হ'ব ঠিক নাই আৰু। আগত এতিয়া ইমান সময় ধুনীয়াকে মানুহে মানে লাগি যায় আৰু কঠীয়া চঠিয়া ধুনীয়াকে ৰুৱে। মানে আ আম হৈ যায় এইটো সময়ত আৰু এতিয়া কিন্তু সেয়া একো কৰিবই পৰা নাই কঠীয়া ৰুবৰ কাৰণে পানীৰ যি অসুবিধা। হৈছে একোৱে মিলাব পৰা নাই গৈ।
আৰে এনেকুৱাই গৰম পৰিছে বাহিৰৰ দেশত বুইছা! তোমাৰ পানী টেংকি লৈ পেলাই তোমাৰ মানে এইটো কি কয় পাইপে দি পেলাই পানে পানী মানে তোমাৰ মানে ছটিয়াই আছে মানে। জেগাই জেগাই ঠাণ্ডাতো মানে কওঁ বোলে ৰাস্তাত মানুহৰ গাত ইমানে গৰম পৰিছে মানে।
হয় বাৰু এইবিলাক মইও বহুত মানে তোমাৰ চাইছো।
অ' লোহা তাৰপিছত গৈ পেলাই তোমাৰ ৰাবাৰ চব মানে তোমাৰ মানে পুৰা মানে গলি গৈছে মানে অ' আহ ৰাস্তাও দেখিছো মই।
অ' ময়ো পাইছো মানে এইবিলাক চচিয়েল মিডিয়াত চাই আছো যে ইউটিউব আৰু তোমালোকে ইউটিউব চুটিউব চোৱা নে নোচোৱা? ইউটিউবত চব এইবিলাক ভিডিঅ' দিয়ে। আৰু কিন্তু ইউটিউবতটো হোৱাৰ পৰা বুলি কিন্তু মানুহে আজিকালি মানে ধৰা তোমাৰ টেলিভিছনৰ একো দৰকাৰ
দৰকাৰেই নাই। টেলিভিছন মানুহে নাচায়েই আজিকালি।
ৰিচাৰ্চ কৰি মানুহে এতিয়া ইউটিউবত চাই, ইউটিউবত গোটেই বিশ্ব বিশ ব্ৰহ্মাণ্ডৰ যিমান মানে নিউজ আছে চব তাতেই মানুহে পাই আছে।
নিউজৰ পৰা আদি কৰি ফিলি্ম যি মন যায় গান
অ' গান হওক যি হওক সেইয়াই। যি টিভিত নাপায় মানে সেইবিলাক মোবাইলতে চব পাই থাকে মানে এ ইউটিউবত।
মানুহেনো বেকাৰ বেকাৰ এতিয়া তোমাৰ টিভি ৰিচাৰ্ কৰি পেলাও লাভ ন এনেই এনেই।
সেইটো সেইটোও হয়। সেইটোতো হয় সেইকাৰণে মানুহে ইউটিউবটোকে মানে চবে চাই চাই চাই চাই তাতে মানে আৰু দিনটো তাতে কটাই দিয়েগৈ।
অ' মানুহে এতিয়া মানে টিভিটো মানে স্মাৰ্ট টিভি লৈ লয় তাতে মানে তোমাৰ ইউটিউব টো চাই আৰু।
মানে কানেকচন কৰি লৈ ভালেই কৰিছে বাৰু সেইটো কিন্তু চাব গলে এফালৰ পৰা ভালো হয়। বা চাব গ'লে আমাৰ তোমাৰ যোনটো আমাৰ নৱ প্ৰ্জন্মৰ জুনবিলাক মানে ধৰা সৰু সৰু পোৱালী বিলাক আজি দেখিছা আমাৰ দিনত তেনেকুৱা নাছিলে। সিহঁতক এতিয়া সৰুতে ধৰা দেৰ বছৰ ছৰ বয়সতে মোবাইল চোৱাই চোৱাই মোবাইল ইউটিউব নোলিয়ালে ভাত টেই নাখায়। সেইটো ফালৰ পৰা কিন্তু বেয়া হৈছে কিন্তু দেই এনে কথাটো চাব গ'লে।
মোৰ ভাইটিয়ে যে যেতিয়ালৈকে মানে ইউটিউব মানে খুলি নিদিয়ে, ভাইটি ৰ মাকে তেতিয়ালৈকে সি মানে ভাত মানে নিগিলেই মানে।
সেইয়াই সেইয়াই দেখিছা নি নিজৰ ঘৰতে আছে মোৰ নিজৰ ভ মানে মোৰ ভাগিনটোৰে সেয়া অৱস্থা এতিয়া। এটা নিদিবি বুলি ক'লেও। কি কৰিব কান্দি কুদি থাকে। সিহঁক অভ্যাসটোৱে বেয়া কৰা এতিয়া কান্দি কুন্দি থাকে কাৰণে সিহঁতক দি দিয়ে মোবাইল দৰত। তাৰ পিছত গ'ল শেষ
আৰু মাক মাক বাপেকেও মানে নাখায় বুলি মানে কষ্টতে মানে দি দেখ খাই দিয়ে আৰু ইউটিউব উপায় নাই ন।